হেল্লৌ!
অঁ হেল্লৌ!
অহ কি কৰিছ।
এ এনে শুই আছো দেই।
শুই আছ।
উমঁ!
অঁ কিবা খালি নাই?
এই চাহ তাহ খালো।
খালি নিম্বু লৈ যাম নেকি নেম্বু।
নেমু লৈ আনিব ত গৰম দিন দে।
গৰম দিনটো ন অ নিম্বু দুটামান লৈ যাম। তাৰপিছত-
আৰু চ-চব্জি কিবা!
চব্জি- বেঙেনা -চেঙেনা লৈ আনিব বহু দিন নাই খোৱা
অৱ। কেচু গাওঁ।
ক'ত হে আছা?
এই আছোঁ পিছফালে।
অ অ, চ'ব ভালেই ন!
ভাল ভাল। কালি কেনেকুৱা এ হেৰি কি টোপনি কেনেকুৱা হ'ল?
টোপনি ভালেই দেই, টোপনিটো ভালকে যাওঁ সদায়।
ভালকে জোৱা ন!
উম।
অ নহ'ল। এ নতুন চিনেমা আহিছে যে নতুন চিনেমা এখন ডাউনলোড কৰি চাই ক।
অ অ কি চিনেমাহে ক?
ভাল নালাগিলে, ওৱেলকাম টু দা জংঘল বোলে।
অৱ অৱ।
এ দুটামান বাজি গ'ল মানে ৰাতি।
অ কিমান বজাতে আহিবা।
আহ, যাম আৰু টুৱেণ্টি মিনিটছ পাছত।
অ অ।
সেইকাৰণে সুধিছো ক, কি কি প্ৰয়োজন হ'ব!
উম উম। তাৰপিছত চবে ভালে নে?
অৱ ভাল ভাল।
ঠিক আছে দে, আহিলে আমি কথা পাতিম।
দৌৰ মাৰা আকৌ, শুনা আকৌ কথা এটা আছিলে আৰু।
অৱ কথাটো কোৱা আক।
ক'ৰবাত যাম কৈছিলা যাবা নেকি? তোমাৰ কামটো।
আহ, যাম যাম তুমি গ'লে।
অহ। অ সেইটো জেগাত যাম তাৰপিছত আগত যে তোমাৰ এই কিবা হেৰি বেলেগ এটা কাম আছিলে, অনলাইনৰ কাম কিবা।
অৱ, সেইটোত
যাম।
সেইটো কৰিবা নাই আজি?
কৰিম কৰিম।
আজি কৰিবা ন, অ সেইটো কৰি মেলি তাৰপিছত গুচি যাম নেকি! নে আহি কিনে কৰিম।
এইটো সেইটো কৰিম এনে গুচি যাম।
অ সেইটো কৰি, ঠিকে আছে। মই গৈ আছোঁ।
অৱ ঠিক আছে লৈ লগ পাম।
অৱ, হ'ব।